হেল্ল',
অ, কোৱা?
কি কৰি আছা?
মই এনে আছিলো ৰবা বহি, তুমি?
ময়ো এনেই আছো ৰবা পিছে আজি ইমান গৰম হয়নে?
অ, সেইটো আজি ৰাতিপুৱাৰ পৰা ইমান গৰম দিছে আৰু বাকী দুপৰীয়ালৈকে কি হয়? গমেই নাপাও।
তাকেতো আৰু বৰষুণৰো নাম নিচানেই নোহোৱা হৈছে। কেৱল মাথ মাত্ৰ গৰমেই।
সেহেয়েতো এনেকৈ গৰম দি থাকিলে আমাৰ পৰিৱেশৰ ওপৰত বহুত মানে, এয়া হৈ দিয়াচোন।
উম, তাকেই আচলতে এই উ এই পৰিৱেশটো নষ্ট আমি নিজেই কৰিছো কাৰণ, গছ গছনিবোৰ মানুহে কাটি ধ্বংস কৰি পেলাব ধৰিছে। লগতে প্লাষ্টিক জ্বলাই, ছে গাড়ীৰ ধোৱাই বায়ু প্ৰদূষণ মুুক্ত কৰি তুলিছে যাৰ বাবে। চাগে প্ৰকৃতিয়ে আমাৰ ওপৰত প্ৰতিশোধ লৈ আছে।
অ, সেইটোয়ে তুমি ঠিকে কৈছা এতিয়া। এতিয়া আমি মানুহ বিলাকে নিজে বুজি পাবলৈ আগে দিয়াচোন কাৰণ এনেদৰে যদি হে আমি গছ গছনি সেই বিলাক কাটি থাকো সটো আমাৰ বাবে নিজৰ বাবে বহুত ক্ষতিগ্ৰস্ত হয়।
হয়। আৰু মই দেখিছো সিদিনা ব্ৰহ্মপুত্ৰৰো পানী দিনে দিনে কমি গৈছে লগতে কাজিৰঙাতো বোলে বান খৰাং দুয়োটাই বাঢ়িছে। আৰু আমাৰ গাঁওৰ পুখুৰীতো দিনক দিনে শুকাই আহিব ধৰিছে।
সেইটোয়েতো এতিয়া মানুহ বিলাকে যদি আমি আহ এ ধৰা আমি এটা বন্ধ কৰিব লাগে, কাৰণ আমি যদি গছ গছনি বিলাক এনেদৰে কাটি থাকোতে অক্সিজেনৰ অভাব হৈ যাব, আৰু আমাৰ বায়ুমণ্ডত কাৰ্বন ডাই অক্সাইড পৰিমাণ টো বাঢ়ি যাব দিয়াচোন। যি যোনটো আমাৰ মানুহৰ বাবে কিমান বেয়া তুমি জানাই? উ
তাকেই আৰু পৰিৱেশ মানেতো কেৱল গছ গছনি বা নদী নহয়। আমি উশাহ লোৱা বায়ু খিনি খোৱা পানী মাটি সকলো পৰিৱেশ। কিন্তু এইবোৰে যদি নাথাকে আমাৰ মানৱ জীৱন বোৰ জানো বাচি থাকিব? আচলতে এই সকলোবোৰ মানুহে নিজে ধ্বংস কৰিব ধৰিছে।
সেইটোয়ো এতিয়া আমি যদি চাবলৈ যাও কে এজন মানুহে কি কৰিব মানে চাবা তুমি উদ্যোগ বোৰে ধোৱা এৰিছে ৰকাৰে গছ গছনি ৰাস স্তা বনাইছে কিন্তু উম মানে গছ গছনিবিলাক কাটি পেলাই ৰাস্ বনাই আছে ত' যিমানে এইবিলাক গছ গছনি কাটিব সিমানে আমাৰ পৰিবেশ বেয়া হব যিমানে উদ্যোগ বোৰৰ পৰা ধুৱা বিলাক ওলাব সিমানে আমাৰ বায়ুমণ্ডলটো প্ৰদূষিত হৈ থাকিব দিয়াচোন ত' এইযো আমি এজন মানুহে কৰিলে নহব। আমি গোটেই আমি এজন এজনকৈ মিলি কিনে বহুত কেইজন মানুহে এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। দিয়া চোন।
আচলতে আহ, এজন এজন এজন এজনকৈয়েতো গোটেই স যদি এজন, এজন মানুহে যদি নিজৰ ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত সজাগতা আনে মনলৈ তেতিয়া তেনেকৈ আমাৰ পৰিৱেশটো বচাব পৰা যাব। কাৰণ বিন্দু বিন্দু পানীৰে সাগৰ হয়, তুম সকলো মানুহে যদি মিলি এটোপ এটোপ পানীও দিয়ে তেতিয়াও এখন সাগৰ ব ৰ পলিথিন, তেনেধৰণৰ যিবোৰ পদাৰ্থ আমাৰ পৰিৱেশতো লে ৰা কৰিব পাৰে বা প্ৰদূষিত কৰিব পাৰে। তেনেধৰণৰ ব বস্তুবোৰ বয় বস্তু বোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে আমাৰ পৰিৱেশতটো পিছলৈও ভৱিষ্যত প্ৰজন্মৰ বাবে ভাল হৈ থাকিব। নহ'লে এই যিবোৰ সম্পদ আছে আমাৰ কৃতিৰ সেইবোৰ যদি আমি গোটেই নিজেই শেষ কৰি পেলাও, পিছলে ভৱিষ্যত প্ৰজন্মৰ বাবে একোৱেই নৰব।
উম, সেইটোয়েটো এতিয়া চাবা মোৰ মতে অ' উম উম, আ, আ, এতিয়া মোৰ মতে আমি বেছিভাগতো আমি আমাৰ যোনবিলাক বিদ্যালয় বোৰত নহয় এটা, এটা পাঠ আহ, দিবই লাগে পৰিৱেশৰ ওপৰত, কাৰণ আ জি যদি এইটো আমাক অ' শিকোৱা নহয় যে, কেনেকৈ আমি আমাৰ পৰিৱেশতটো ভালে ৰাখিব পাৰো। তেতিয়াহ'লে আমি ডাঙৰত যিমান ভাবিলেও কৰিব নোৱাৰো, কা-কাৰণ আমি যোনটো বস্তু আমি সৰুৰ পৰা শিকি আহো সেই আমাৰ ডাঙৰলৈ মনত থাকি যায় যে, এনে যদি আমি এতিয়া ধৰা সৰু ল'ৰা বা ছোৱালী এজ শিকাওঁ যে এনেকুৱা এনেকুৱা, আমি পৰিৱেশটো ভালে ৰাখিব লাগে। প্লাষ্টিক ব্যৱহাৰ কৰিব নালা গে বা বিভিন্ন ভাল ভাল কথা শিকাও, তেতিয়া তেওঁলোকে ডাঙৰ হৈ পেলাই সেইটো মনত ৰাখি পেলাই সেনেকুৱা কাম কৰি যাব পাৰিব দিয়াচোন, কিন্তু সেইকাৰণে মই ভাবোঁ যে বিদ্যালয় বিলাকত এটা নহয় এটা মানে পৰিৱেশৰ ওপৰত পাত থাকিবই লাগে।
অ', ঠিকে কৈছা আৰু লগতে পৰিৱেশ ৰক্ষা কৰাই মানে গছ গছন মাটি এইবোৰৰ, এইবোৰৰ ৰক্ষা কৰাই নহয়, আচলতে আমি যে লাইট লাইট জ্বলা সেই লাইটৰো উম, বিদ্যুত আমি কমকৈ খৰচ কৰিব লাগে। লগতে যিবোৰ অ' খনিজ পদাৰ্থ থাকে, পেট্ৰলিয়াম তাৰপিছত অম, তাত ডিজেল আৰু বেলেগ অন্যান্য কেৰাচিন এইবোৰো আমি ব্যৱহাৰ কমকৈ কৰিব লাগে যাতে ভৱিষ্যত প্ৰজন্মইও এইবোৰ ব্যৱহাৰৰ সুযোগ পায় কিন্তু আমি যদি বৰ্তমান প্ৰজন্মই এইবোৰ সকলোবোৰ। ব্যৱহাৰ কৰি শেষ কৰি পেলাও তে ভৱিষ্যতে এইবোৰ বস্তু আকৌ ভৱিষ্যত প্ৰন্ম- জম ব্যৱহাৰ কৰিব নাপাবই।
অ সেইটোয়েতো অ তো চাবা আৰু আমি বেছিকৈ পানী অপচয়, কৰিব নালাগে কাৰণ অ পা
ইছমান মানুহ কিছুমান জাগাত ইমান অ পানীৰ মানে অভাৱ হৈ আছে। কিন্তু কিছুমান জাগাত মানুহ বিলাকে পানী বিলাক অপচয় কৰি আছে পানী বিলাক য'তে ত'তে এনেই, খৰচ কৰি আছে অ ত' মানে আমি এইবিলাক চাই পেলাই চব, কৰিব লাগে আৰু
হেল্ল',
আহ কোৱা।
শুনি আছা নে।
অ শুনিছোঁ কোৱা।
অ আৰু পৰিৱেশ নষ্ট হ'লে তাৰ ফলটোতো আমিয়ে। যাৰ ফলত, বানপানী আৰু ইমান গোলকীয় উষ্ণতা বাঢ়ি গৈছে, লগতে- মানুহৰ নতুন নতুন বেমাৰ আজাৰ হ'ব ধৰিছে যতে- ততে পানীৰ অভাৱৰ ফলত খৰাঙৰ সৃষ্টি হৈছে সেইবাবে আমি পৰিৱেশটো যি। যিমান পাৰো নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু অকল আমি নিজৰ কথা ভাবিলেই নহব। আমি সকলোৰে কথা ভাবিব লাগিব সেইবাবে এইবোৰ যিবোৰ সম্পদ আছে প্ৰকৃত। ই সেইবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে।
উ উম ঠিকে কৈছা, পৰিৱেশ ৰক্ষা- তাৰ মানে অ গছ ৰোৱাই নহয় অ আমি ধৰা মানে আমি যদি অকল গছ বোৰে ৰোপন কৰি থাকা তেতিয়াও নহয়, তুমি যেনেকুৱা ক'লা আমি - সকলোবোৰ বস্তু ভালদৰে ব্যৱহাৰ কৰিব লাগিব
লাগিব আৰু উম চাবা এতিয়া আমি প্লাষ্টিক বোৰ কিমান ব্যৱহাৰ কৰোঁ। এটা সময়ত আছিলেচোন লকডাউনৰ পিছতে ধৰা যে প্লাষ্টিক বোৰ একদম বন্ধ কৰি দিছিল চৰকাৰে অকল কাগজৰ বেগ দোকানৰ দোকানত গ'লেও যি বস্তু নানিলেও আমি প্লাষ্টিক বব্যৱহাৰ কৰিব নোৱাৰিছিলৱে তেতিয়া অকল কাগজৰ বেগে দি গুৱা কৰিছিলো তেতিয়া অকমান কষ্ট হৈছিল দিয়াচোন কিন্তু হ'লেও মানে ভাল হৈছিল এটা যে আহ কি বুলি কয় আমাৰ প্ৰদূষণটো অকমান হলেও ৰক্ষা পৰিছিল কিন্তু এতিয়া- আকৌ সেই একে হৈছে প্লাষ্টিক বিলাক মানুহে ব্যৱহাৰ কৰিব। সেইটো প্লাষ্টিক বিলাক মানুহে ব্যৱহাৰ কৰিব। খোৱা আৰু য'তে ত'তে পেলাব।
কৈছা আৰু আমি এনেদৰে সম্পদবোৰ অপব্যয় কৰিব নালাগে লগ তে তুমি যে ক'লা' প্লাষ্টিক ব্যৱহাৰ কৰিব নেলাগে, তাৰ বিকল্পত আমি কাগজৰ ব্যৱহাৰ কৰিব পাৰো যাৰ ফলত কাগজে মাটি প্ৰদু মাটি প্ৰদূষিত নকৰে। কিন্তু প্লাষ্টিক এটাই হাজাৰ হাজাৰ বছৰ ধৰি মাটিত থাকে, কাৰণ প্লাষ্টিকটো কেতিয়াও গে- গেলি -পচি নাযায় প্লাষ্টিকে মাটিৰ গুণাগুণ ধ্বংস কৰি পেলাই, যাৰ ফলত- মাটিৰ উৰ্বৰতা হ্ৰাস পাব পাৰে বা খেতি বাতি অনিষ্ট হ'ব পাৰে।
উম সেইটোৱে আৰু কিছুমানে কি কৰে প্লাষ্টিকটো জ্বলাই দিয়ে এতিয়া প্লাষ্টিক টো জ্বলাই দিলে তাৰ পৰা যোনটো ধোৱা ওলাই ন সেইটো আমাৰ বাবে বহুত ক্ষতি কৰে ত'- আমি ভালদৰে মানে আমি প্লাষ্টিক টো একদম বন্ধই কৰিব লাগে, কাৰণ প্লাষ্টিকে যি মানে ইফালৰ পৰা হ'লেও সিফালৰ পৰা হ'লেও বহুত আমাৰ ক্ষতি কৰে আৰু- চাবা কিছুমানে কি কৰে প্লাষ্টিক বিলাক নদী বিলাকত পেলাই দিয়ে। এতিয়া নদীত কিমান আমাৰ- যে জলজৰ প্ৰাণী আছে যেনেকে মাছ কাছ কিমান আছে, তে সেই সিহঁতে যদি এই প্লাষ্টিক বিলাক খাই দিয়ে সিহঁতেও মৃত্যুৰ মুখত পৰে।
ঠিকে কৈছ, আৰু এইবোৰ এনেদৰে আমি পৰি-পৰিৱেশ প্ৰদূষিত কৰি থকাৰ ফলত কিমান নানান ধৰণৰ বেমাৰ আজাৰ দেখা দিব ধৰিছে, আজিকালিতো সকলো মানুহৰে এ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ যায়, আৰু কেঞ্চাৰ বেমাৰ আদিও এই প্ৰদূষণৰ ফলতেই হয়, যাৰ ফলত আজিকালি কেঞ্চাৰ বেমাৰী পেচেন্টৰ হা বৃদ্ধি হৈ গৈছে।
উম, সেইটোৱেতো চাবা এতিয়া আমি আৰু কল কাৰখানাৰ পৰা যোনবিলাক ধো ধোৱা ওলাই সেইটো আমাৰ বাবে কিমান বেয়া আৰু, ধৰা আমাৰ যোনটো গাড়ী মটৰ আমি চলাও ত' সেইবিলাকৰ আমি নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰো দিয়াচোন কিন্ত ত তাৰে পৰা যোনটো ধৱা ওলাই সেইটো আমাৰ পৰিৱেশটো কিমান নষ্ট কৰে আৰু হৰণৰ যোনবিলাক শব্দ থাকে সেইবিলাকো কিম্প শব্দ প্ৰদূ্ষন কৰি আহিছে।
তুমি ঠিকে কৈছা, সেইবাৰ আমি আমাৰ পৰিৱেশৰ ক্ষেত্ৰত নিজে সজাগ হব লাগিব তেতিয়াহে আমি আমাৰ পৰিৱেশটো ৰক্ষা কৰিব পাৰিম, নহলে এটা সময়ত আমি এই সকলোবোৰ হেৰুৱাব লগা হব, আৰু মানুহ প্ৰত্যেকটো মানৱ জীৱনে মৃত্যুমুখত পৰিব।
সেইটোতো এতিয়া ধৰা আজি মই কৰিছো কালি তুমি কৰা তাৰ পিছত পৰখিলা আমি আৰু আন দুজনক ক'ব পাৰিম, সেনেকৈ যদি আমি এজন এজনকে কাম বিলাক কৰি যাও নহয় তেতিয়াহে হ'ব কাৰণ অ, এইটো ময়ো বুজো তুমিও বুজা যে আমি এ এজনে কৰিলেত তো নহব ন গোটেই কেইজনে কৰিব লাগিব, কিন্তু আমি এজন-এজনকৈ লগ হৈ পেলাই আমি আমাৰ প পৰিৱেশটো বচাব লাগিব।
অ ঠিকেই কৈছা আৰু এই পৰিৱেশৰ সম্পদ সম্পদ সমূহো আমাৰ পু পূ্ৰ্বপুৰুষৰ সম্পত্তি নহয়, এইবোৰ আমাক পৰিৱেশে দিয়া অৱদান সেইবাবে আমি পৰিৱেশ ধংস কৰাৰ আমাৰ কোনো অধিকাৰ নাই। আমি এইবোৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও ৰক্ষা কৰিব লাগে।
এইটোৱেইতো, আজি পিছে তোমাৰ লগত এনে পৰিৱেশৰ ওপৰত কথা পাতি মোৰ বহুত ভাল লাগিল দিয়াচোন।
অ', মোৰো বহুত ভাল লাগিছে পিছলৈও আমি এনেদৰে কথা পাতিব পাৰিম।
অ', পাৰ ঠিক আছে দিয়া, আজি ৰাখিছো নহলে।
অ', ঠিক আছে হ'ব।